হেল্ল'। হেল্ল'।
হেল্ল'।
অ শুনি আছানে?
হয় মই শুনি আছো। তুমি শুনিছানে?
অ' অ' শুনিছো। কি কৰি আছা?
মই এয়া উ ভাত পানী খাই আজৰি হৈছো। তুমি?
অ মই ভাত পানী খাই পেলাই অকণমান আগফালে বহি আছো।
হুম
তাকে খবৰ-খাতি ভাল নহয়? অঁ অ আছো। তোমাৰ?
হয় ময়ো আছো আৰু।
অ অ তাকে বাকী কিহে খালা ভাত?
ভাত কিহেৰে খালা?
আম, ভাত মই এয়া এনে শুদা ভাতে, দালি আছিলে।
অ।
তুমি কিহে খালা?
মই এইয়া মাছ আছিলে।
অ' অ' আচ্ছা। উম। তাকে মই বোলো বহুত দিন ফোন কৰা নাই ফোন এটাকে কওঁ তোমালে।
অ ভাল কৰিলা বাৰু ফোনটো কৰিলা।
অ' তাকে ফোন কৰিলো মানে, এনে তোমাৰ বিষয় এটাৰ ওপৰত অলপ কথা পাতো বুলি ভাবিছিলো।
অ কি বুছা বাৰু।
অ' বিষয় মানে তোমাৰ যি। এই মোবাইল ফোন যে মোবাইল ফোনৰ যি ব্যৱহাৰৰ ওপৰত অলপ পাতো বুলি ভাবিছিলোঁ।
হয়।
অ তুমি এতিয়াতো দেখিছা আজিকালি মানুহবোৰ অকল মোবাইল ফোনৰ মানে মোবাইল ফোনতে কিবা লাগি থাকে। দিনতো কিছুমান মানুহে দিনৰ দিনটো কেৱল মোবাইলটোকে চাই থাকে।
হয়।
সেই তাৰে পৰা অলপ পাতিম বুলি ভাবিছো।
হয়। বহুত ভাল চিন্তা কৰিলা বাৰু বিষয়টোও ভাল
অ' হয় হয়। তাকে তুমি অলপ আৰম্ভ দিন কোৱাচোন বাৰু অ' কোৱা কোৱাচোন বাৰু তুমি অলপ।
আচলতে এতিয়া যদি আমি কবলৈ যাওঁ। যিদৰে এটা মুদ্ৰাৰ দুটা পিঠি আছে। তেনেদৰে মানে প্ৰত্যেকটো বস্তু এটা ভাল এটা বেয়া দিশো থাকে। এতিয়া যদি আমি উম চাবলৈ যাও তুমি মোবাইল ফোনৰ দ্বাৰা স্বাস্থ্য বা এখন আজি যদি ক এতিয়া যদি কবলৈ যাওঁ সমাজ এখনো মোবাইলৰ দ্বাৰা বিনষ্ট হৈ গৈছে। আৰু যদি আমি চাবলৈ যাওঁ। মোবাইলৰ দ্বাৰা কিছুমান মানুহ উম মানে মানুহক দেশ -বিদেশৰ মানুহে চিনি পাবলৈ আৰম্ভ কৰিছে বা তেওঁৰ প্ৰতিভাখিনি মোবাইলৰ দ্বাৰা মানে প্ৰকাশ কৰিব পাৰিছে। বা দেখুৱাব পাৰিছে বা মোবাইলৰ দ্বাৰা কিছু কিছু সংখ্যক দেই। কিছুসংখ্যক নিবনুৱা সমস্যাও হ্ৰাস পাইছে। এতিয়া যদি আমি চাবলৈ যাওঁ, তুমি মোবাইলৰ ফৰত এতিয়া আজিৰ দিনত। নে সৰু -সৰু যিবিলাক ল'ৰা -ছোৱালী উম মানে যুৱ প্ৰজন্মৰ ল'ৰা - ছোৱালীখিনি বা ভাত বা তেনেকোৱা ধৰণৰ কান্দিলেই তেওঁলোকৰ হাতত মোবাইলটো তুলি দিয়ে।
উম হয়।
তেওঁলোকৰ চকু বা তেনেকোৱা ধৰণৰ উম চা বা ছাল তেনেকোৱা ধৰণৰ ৰোগৰ সৃষ্টি হৈছে। আৰু যদি এতিয়া বা তাতকৈ ডাঙৰখিনি যদি কথা কবলৈ পাওঁ যাওঁ আমি বিভিন্ন মোবাইল গেম বা তেনেকোৱা ৰা তি ৰাতি ধৰি ৰীলচ মেছেজ বা তেনেকোৱা ধৰণৰ কাম কৰি কৰি তেওঁলোকে ৰাতিটো নুশুৱে যাৰ ফলত তেওঁলোকৰ টোপনি সম্পূৰ্ণ নহয়। মাথাই বিষ বা উম চ কুৰ ৰোগ ছালৰ ৰোগ তেনেকোৱা ধৰণৰ ৰোগৰ সৃষ্টি হৈছে।
হয় হয়।
আগৰ দিনত মানুহ বিলাকে আহ বা ল ল'ৰা ছালী বিলাকে। পথাৰ বা ফিল্ডত গৈ পেলাই খেলে গৈ, যাৰ ফলত তেওঁলোকৰ স্বাস্থ্য ঠিকে থাকে। বা তেওঁলোকৰ ওজন বা আদিবিলাকৰ কোনো প্ৰব্লেম নাহে কিন্তু আজিৰ দিনততো ল'ৰা-ছোৱালী বিলাকে মোবাইল গেমিঙে বেছিকৈ খেলিবলৈ আৰম্ভ কৰিছে।
হয় হয়।
হয় তাৰ ওপৰত। তুমি কি ক'ব বিচাৰা?
অ সেইমি তুমি ভাল কথাখিনিয়ে কৈছা, এতিয়া তোমাৰ ম'বাইল ফোনটো উলিয়াইছিলে আগতে কেৱল যোগাযোগৰ কাৰণে যোগাযোগৰ যিটো মানে উম যোগাযোগৰ মানে যিটো সমস্যা আছিল আগতে আগতেতো কেৱল চিঠিৰ দ্বাৰাই মানে খবৰবোৰ মানে পাই থাকে মানুহে।
হয়।
তাৰ পিছত মোবাইল ফোনটো ওলোৱা হৈছিল মানে এ যোগাযোগ ব্যৱস্থাটো মানে অলপ তাৰ মানে এটা ভাজ এটা ব্যৱস্থা এটা উলিয়াব। কিন্তু আজিকালি কি হৈছে যি মোবাইল ফোন তাত মানে তোমাৰ এতিয়া যোগাযোগ তাত মনোৰঞ্জন সেই সকলোবোৰ তাত মানে আজিকালি পায় এতিয়া সেই মোবাইল ফোনৰ তুমি প্ৰথমতে কোলাই যে এটা মুদ্ৰাৰ যেনেকৈ দুটা পিঠি আছে, তেনেকে সকলো বস্তু ভাল বেয়া দুটা দিশ থাকিবই এতিয়া মোবাইল ফোনৰো ব বহুতখিনি ভাল মানে ভাল দিশ আছে। এ তুমি মোবাইল ফোনৰ জৰীয়তে তোমাৰ এ সকলোলৈকে তৎক্ষণতে মানে খবৰ লব পাৰা আৰু তাত ধৰা বহুতখিনি তুমি যেনিবা কিবা কথা এটা নাজানা, সেই কথাটো তোমাৰ মোবাইল ফোনত মাৰি দিলে আজিকালি মানে পতককে গম পোৱা মানে তুমি সেই তাৰ বিষয়ে জানিব পাৰা
হয়।
আৰু তোমাৰ আজিকালিতো আৰু সুবিধা হৈছে যে তোমাৰ অনলাইন শ্বপিং তেনেকুৱা ধৰণৰ তোমাৰ যদি কিবা এটা বস্তু প্ৰয়োজন হয় মোবাইলত অৰ্ডাৰ দি দিলেই ঘৰত আহি পাই যায়হি।
হয়
তোমাৰ কিবা খাবলৈ মন গলেও তুমি তাত অৰ্ডাৰ দি দিব লাগে তোমাৰ ঘৰত আহি পাই যায়হি তেনেকুৱা ধৰণৰ বহুত খিনি তোমাৰ সুবিধা সা সুবিধা আমি দেখিবলৈ পাওঁ কিন্তু এ সেইসমূহ হৰ পৰিৱৰ্তে কিন্তু আজিকালি মানে যি বৰ্তমান নৱপ্ৰজন্ম খিনি আছে সেইখিনিয়ে সেইখিনিৰ প্ৰতি কিন্তু মোবাইল ফোনটো এটা মানে বৰ বিপদজনক এটা বস্তু হৈ পৰিছে
হয়
এতিয়া আপুনি তুমি চাবা যে আজিকালি যোনখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে কেৱল মোবাইল খনৰ মাজতে আৱদ্ধ হৈ থাকে
হয় হয়
তেওঁ তাৰ ফলত কি হয় আজিকালি এতিয়া একেবাৰে সৰু সৰু ল'ৰা- ছোৱালীয়ে একে ব কম বয়সতে তেওঁলোকৰ চশমাৰ প্ৰয়োজন হয় চশমা নহয় তেওঁলোকে ভালদৰে মানে দেখাই নাপায় তাৰ আচলতে মূল কাৰণটো কি সেই মোবাইল ফোনেই
হয়
পৰিমাণৰ মানে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত তেওঁলোকৰ যি এ চকু ক তাৰ তাত মানে বহুত খিনি ক্ষয় ক্ষতি হয় তাৰ ফলত তেওঁলোকৰ পঢ়া- শুনাতো বহুত খিনি ক্ষতি হয়। আৰু তেওঁলোকৰ যি সৰুতে মানে তোমাৰ মনোযোগৰ মানে যি এ মনোযোগৰ যোনটো ব্যৱস্থা সেই মনোযোগতটো মানে বহুত কমি যায় তেওঁলোকে মানে ভালদৰে মনোযোগ দিব নোৱাৰে। আৰু সেই তাৰ বাবে বাৰু আমাৰ ডাঙৰ খিনিয়ে কিন্তু দায়ী দেই, এতিয়া তুমি চাবা যোনখিনি মানে সৰু সৰু ল'ৰা ছোৱালী খিনি আছে তেওঁৰ যি মানে গাৰ্জেন খিনি তেওঁলোকে কি কৰে ভাত খোৱা সময়ত বা ধৰা লৰা ছোৱালী জনে অলপ যদি কান্দে তেতিয়া তেওঁলোকক কি কৰে সেই মোবাইল ফোন টো হাতত দি দিয়ে
হয়
তেতিয়া মোবাইল ফোনটো দি দিলে কি হয়, সেই মোবাইল ফোনত যেতিয়া তেওঁলোকে ৰিলচ চাই থাকিব তাৰ ফলত তেওঁলোকে এ মানে মনে মনে থাকে সেই তাৰে সুবিধাটো তেওঁ ডাঙৰ মানুহখিনিয়ে লৈ পেলাই সেই সৰু ল'ৰা ছোৱালীক কিন্তু ধ্বংস কৰি নি আছে
হয়
আৰু সেই অত্যাধিক মানে মোবাইল ফোনৰ ব্যৱহাৰে, এতিয়া তোমাৰ আজিকালি ল'ৰা- ছোৱালী খিনি মানে স্বা স্বাস্থ্য মানে উম মানে স্বাস্থ্যতো বহুত খিনি ক্ষতি কৰে তেতিয়া আগতে কি হয় মানে সকলো ল'ৰা-ছোৱালী বা যুৱক সকলে হওক তেওঁলোকে মানে বাহিৰলৈ ওলাই যায় খেলিবলে, তেওঁলোকে- সকলোৱে একেলগে খেলা-ধূলা কৰে, যাৰ ফলত তেওঁলোকৰ মানে শৰীৰটো মানে বহুত ভালে থাকে। কিন্তু আজিকালি ল'ৰা-ছোৱালী সেইখিনি কি হয়, তেওঁলোকে যি মোবাইল মোবাইলত মানে গেম হয়, অনলাইন গেম। যেনে ধৰ- পি ফ্ৰী-ফায়াৰ তেনেকুৱা ধৰণৰ গেম বোৰতে আৱদ্ধ হৈ থাকে।
হয়
উম, আৰু উম আৰু সেইখিনিয়ে কি কৰিছে, সেইখিনিয়েটো তোমাৰ একো সুবিধা কৰা নাই। সেইখিনিৰ ফলত তোমাৰ বা শৰীৰৰ কিবা লাভ হৈছে চ এনে, তুমি তাৰ পৰা কিবা জানিব পাৰিছা। উম, সেইখিনিয়ে আৰু
ভাল কথা কেইটাই ক'লা তুমি, এতিয়া তুমিতো সকলো খিনি মানে কথা দাঙি ধৰিলাই এতিয়া আচলতে যদি আমি চাবলে যাওঁ, উম, এতিয়া তোমাৰ মোবাইলতে আৰু বহুখিনি সুবিধা কৰিছে। তেনে এতিয়া তুমি ধৰি লোৱা, তুমি এটা ভাল গান গোৱা। বা তুমি ভাল নাচা, সেইখিনি তুমি, উম, পতককৈ কোনো এখন মঞ্চ বা তেনেকোৱা তুমি সমাজ এখন লৈ ওলাই যাব নোৱাৰা। সেইখিনি কিন্তু মোবাইলতোৱে সুবিধা কৰি তুলিছে, কাৰণ তুমি এতিয়া মোবাইলত তুমি তুমি এটা ভিডিঅ' বনালা, তুমি নচাৰ ভিডিঅ' হওক, গোৱা ভিডিঅ' হওক বা তুমি ছবি এখন আঁকিছা তাৰ ভিডিঅ' বা ফটো হওক তুমি যেতিয়া মোবাইলত আপলোড কৰিছা, মানুহ পৃথিৱীৰ বিভিন্ন মানুহে তোমাক চাইছে, তোমাক অ, সহায় কৰিছে বা তোমাক চাপৰ্ট কৰিছে তেনেকোৱা ধৰণৰ কথা কথা আহি পৰে আৰু যদি এতিয়া, উম বিভিন্ন ধৰণৰ, এতিয়া তুমি ধৰি লোৱা এতিয়া প্লাষ্টিকৰ সমস্যা বহুত বাঢ়ি গৈছে। তেতিয়া, যেতিয়া তুমি, মোবাইলতে ওলাই বিভিন্ন ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ ৰিচাইক্লিং বা ৰিচাৰ্কল। মানে, নিজে মানে পুনৰ ব্যৱহাৰ
হয়-হয়
পুনৰ ব্যৱহাৰ খিনি কেনেকৈ কৰিব পাৰে বা তেনেকুৱা ধৰণৰ কোৱা, কথাও ভিডিঅ' বা তেনেকুৱা ধৰণৰ মোবাইলৰ দ্বাৰা আমি শিকিব পাৰো। আৰু উম, শিক্ষাত মই ভাবো যে শিক্ষা ব্যৱস্থাটো বহু সুবিধা কৰিছে। তেনে, এতিয়া তুমি ধৰি লোৱা এ বিদ্যালয় বা তেনেকোৱা ধৰণৰ অ, শিক্ষানুষ্ঠানত যেতিয়া তোমাক কিবা এটা শিকাই, তুমি বুজি নাপোৱা। এইটো হ'ব পাৰে, তুমি এতিয়া সকলো ছাত্ৰ- ছাত্ৰীয়ে একেজন শিক্ষকৰ দ্বাৰা বুজি নাপাবও পাৰে বা কিবা এটা বুজাত সেইকণ থাকি যাব পাৰে। আমি মোবাইলত বা ইণ্টাৰনেটত সেইয়া চাই-মেলি আমি সেইখিনি শিকি ল'ব বা বুজি ল'ব পাৰোঁ। সেইটো সুবিধা আমাৰ হৈ গৈছে, আচলতে আমি যদি মোবাইলটো ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকো বা ভালদৰে ব্যৱহাৰ কৰো তেতিয়া আমাৰ কিন্তু বহুখিনি সুবিধা হয়, আৰু আমি এতিয়া চাবলে গ'লে তুমি এখন দোকান খুলিছা তাৰ ভিডিঅ' আপলোড কৰিছা বা তেনেকুৱা ধৰণৰ কথা আহিব পৰে, তেতিয়া তোমাৰ সেইখন দোকানখন তুমি আগবঢ়াই নিব পাৰা। আৰু তুমি ক'লাই ব্যৱসায় বা অনলাইন হেৰি তোমাক ঘৰতে দি থৈ যায়হি, সেইখিনি সুবিধা বাঢ়ি গৈছে। হয় তাৰপিছত তুমি আৰু তেনেকুৱা বিভিন্ন সম এহ এতিয়া তুমি ধৰি লোৱা কিবা এটা তুমি ভাল বস্তু দেখিছা বা এটা তোমাৰ বাৰ্থডে হওক বিয়া হওক তেনেকুৱা ধৰণৰ বিভিন্ন হেৰিত তুমি ফটো ফটোৰ যোগেদি তুমি সেই মেমৰি খিনি সেই মুহূৰ্ত খিনি তুমি মোবাইলত বন্ধাই ৰাখিব পাৰা বা তুমি ফুৰিবলৈ গৈছা তাৰ কিছুমান মুহুৰ্ত তুমি মোবাইলত ৰাখিব পাৰা তেনেকুৱা ধৰণৰ সুবিধাই- আৰু তুমি তাৰ মোবাইলৰ দ্বাৰা হোৱা- উম মানে সমস্যা খিনি কথাও ক'লা তুমি- ছোৱালী এ মানে কি মনোযোগতটো কমি গৈছে বা ধৈৰ্য শক্তি- কমি গৈছে আৰু আচলতে- মোবাইলত তুমি সকলো ভিডিঅ' তেনেকুৱা নহয় যিবিলাক এতিয়া নতুনকে ওলাইছে শৰ্টছ বা ৰিলচ। তাৰ দ্বাৰা বেছি প্ৰভাৱিত হৈছে। মানে তাৰ ফলত মানুহৰ- ছোৱালীৰ ধৈৰ্য খিনি কমি গৈছে যাৰ বাবে হিংসা বা তেনেকুৱা ধৰণৰ- হেৰি আহি পৰিছে।
হয়।
এ তেনেকুৱা আহি আহ সমস্যাৰ সৃষ্টি হৈছে, যাৰ ফলত হিংসা এইবিলাক আহ হত্যা ডকাইদ তেনেকুৱা ধৰণৰ উ সমাজৰ সমস্যা খিনিৰ সৃষ্টি হৈছে। আৰু যদি আমি এতিয়া চাবলৈ যাওঁ তোমাৰ কিবা গাঁৱত কিবা এটা অনুষ্ঠান বা কাৰোবাক ঘৰত কিবা এটা হলে আগতে ইঘৰ সিঘৰলৈ মানুহ অহা যোৱা কৰিছিল কিন্তু এতিয়া এটা ফুটবলৰ জৰিয়তে সকলোখিনি কথা জানিব পাৰে যাৰ ফলত মানুহ ইঘৰৰ পৰা সিঘৰলৈ যোৱা কমি গৈছে। যাৰ ফলত একতাটো ভাঙি গৈছে সমাজ এখনৰ একতাটো নাইকিয়া হৈ গৈছে। তেনেকুৱা এ সেইটো বুলি মই ভাবোঁ। আৰু তুমি কলাই যোগাযোগৰ আটাইতকৈ সুবিধাজনক হৈছে আগতে যিমান সময় লাগিছিল তাৰ এতিয়া আধা সময় লাগে।
হয় আৰু কিবা কব?
উম। উ তাকে তুমি মোৰ কথাখিনি কলা এতিয়া তুমি হৈছে এতিয়া উম, মোবাইলৰ কিছুমান মানুহে এনেকুৱা ব্যৱহাৰ কৰে যে তাত কিছুমান ভূৱা বাতৰিও প্ৰচাৰ হয়।
হয় হয় হয়।
সেইখিনি তুমি কলাই আচলতে বাৰু বহু